হেল্ল'
কি কৰিছ?
অ মই অলপ পঠখন উঠিছো
তোৰ ভইচ টো একদম লাহে লাহে আহি আছে?
হয় নেকি এতিয়া।
পঢ়া আৰু অলপ
ৰ এতিয়া
অ আহিছে।
অ।
কি কৰি আছ? শুই উঠিলি?
অ ক উঠিলোঁ
গৰম কেনেকুৱা?
গৰম বহুত বাঢ়িছে টেম্পেৰেচাৰ টো। ইউটিউব ত বেছি হৈছে। উম।
তাকে মই ভাবিছো দুইমাহ কি কৰিম মই।
আহ কৰবাত ফুৰিব যা
এতে যে আমাৰ এইফালে অলপ ৰাতি ঠাণ্ডা পৰে। এতিয়া ধুনীয়া অলপ ফী অলপ বতাহ দি আছে
এতিয়া লাইক ৰাতি ঠাণ্ডা লাগে ইমান গৰমৰ সময়তো অ এইটোও হয় বাৰু উম উম পিছেটো যেলে হয় নেকি।
নেটৱৰ্ক কিছু দি আছে অলপ অলপ
আচ্ছা কাৰ নেটৱৰ্ক ইছ্যু হৈ আছে মোৰ নে তোৰ উম তোহ তোৰহে নেটৱৰ্ক ইছু হ
হেল্ল'
হেল্ল' শুনা পাইছ হা কোনে পাই আছ হেই ল
অ
হেল্ল' হেল্ল'
হেল্ল'
শুনা পাইছ শুনা পাই আছ আহ চবায় শুনা পাইছ
মাত আহিছে মোৰ
আহিছে হঠাৎ নাইকিয়া হৈ গৈছিল। হল' হেল্ল' শুনা পাইছ
মোৰ মাত গৈছে নে নাই?
গৈছে তো শুনা পাই আছেনেে নাই?
পিছ হাজাৰ তোৰ বস্তু
ত শুনা পাইছ নে নাই
পাই আছো বাত মানে ভইচটো বহুত ল হৈ যায় আৰু কাটি যায়।
উ তে এনেকে কেনেকে কথা পাতিবি
নাজানো তোৰ ভন্টিৰ লগতো কথা পাতি তোৰ ভণ্টিৰ লগতো কথা পাতিছো তেতিয়া হোৱা নাই চোন
কি ক তোৰ লগ কথা পাতে হোৱা নাই বোলে তাই কেনেদছো এ এতিয়া সময় মোৰোছিল আহ নাই খোৱা তই
জাছ খালো।
আহ হেৰি অ লাইক তোৰ যদি লাইক কবাত যাব লাইক চান্ছ থাকে বাত চান্ছ পাওঁতে লাইক কেনেকুৱা জেগা ফুৰিব যাব খুজিবি, অ অ অ।
উম কত?
তই লাইক তোক যদি লাইক তোৰ তাতে যদি এটা চান্স থাকে কৰবাত ফুৰিব যাবলে দেন তই ক'ত যাবি ফুৰিবলে?
এতিয়াতো মই এনেতো মোৰ একোলেন যাব ইচ্ছা।
উম।
এতিয়া বাট সেইটো বাহিৰে শ্বিলং বা এই গৰমত।
একোলেন মানে গৈ গৈ কি কৰিবি?
একলেন মেইন কথা মই বহুত সৰুতে গৈছিলো একলেন। তেতিয়া মই সেই আধা ৰাইট্ছ বোৰত উঠ উঠিবই নাপালো কাৰণ আমাক নিদিলে এজ ৰেষ্ট্ৰিকশ্যন আছিলে। ত সেইকাৰণে মোৰ মন। আছে কিছুমানে এই ওপৰত সেই গোলটো ঘুৰাই যে।
অ
দে সেইবোৰত উঠিব ইচ্ছা আছে মেইন কথা সেইকাৰনে, সৰুতো পাপাৰ লগত গৈছিলো, তো উঠিব নিদিলেই মোক আধা আধিত।
অ হা মোৰো সৰুৰ পৰা ইচ্ছা আছিলে আমাক মানে লাইক মই যোনটো আগৰ সৰুতে নাৰ্ছাৰীৰ পৰা জুনটো স্কুলত পঢ়িছিলো ক্লাছ টো লৈকে।
আহ।
সেইটো স্কুলত মানে এদিন একোলেন লৈ যাব। যাবলৈ লাইক পইচা খুজিছিলে পাচশ পাচশকে। ষ্টুডেন্টছ বোৰক কিন্তু মই ভা ছিলো বহুতে যাব কিন্তু আমাৰ গোটেই ক্লাছৰ পৰা অকল এজন ল'ৰাই গৈছে লাইক অবিনাছ বুলি নামৰ আছিলে সিয়ে গৈছে অকল হা। মইতো নাজানো! আহ ময়ো মাক কলো যে মা ময়ো যাম টিচাৰছে স্কুলৰ পৰা লৈ গৈ আছে চ ইছেফ বাট মায়ে নিদিলে তাৰপিছত ছ সেইদিনাখনৰ পৰা মানে মোৰো মনটো আছিল যাব যাব লাই একলেন মোৰো যাব ইচ্ছা আছিল। মোৰ ওচৰৰ।
আগতে টিকেট কম আছিল ন। এতিয়া টিকেটৰ দাম বাঢ়ি দিছে বাঢ়ি গৈছে। বহুত।
তাকে লাইক মোৰ ওচৰৰ ঘৰৰ ছোৱালীজনীকো মানে তাই গ্ৰীণ ভেলী স্কুলত পঢ়িছিলে ত তাইকো মানে একলে লৈ গৈছিলে স্কুলৰ পৰা। দেখি কিনে মোৰো আৰু লাইক যাবলৈ ইচ্ছা গ'ল আৰু মই লাইক এব্বাৰো গৈ পোৱা নাই একোলেন, এব্বাৰো নাই যোৱা।
অ আগতে মানে মই যেতিয়া গৈছিলো তেতিয়া মোৰ মনত আছে মোৰ হেৰি চাৰি শ নে কিবা টিকেট আছিলে এতিয়া মই সেইদিনা গুগলত চালো তে এনে ৱিক উইকেণ্ডছত গ'লেতো নশ হৈ যায় উইকেণ্ডছত যদি নাযাওঁ তেনেহ'লে আঠশ পিছত আৰু লকাৰৰ সেইবোৰ আছেই কৰিব ওৱান ফৰ্টি কিবা লকাৰত লয়। ভিতৰত
অ ভাই ইমান।
ফ্ৰি
অ অ যিমান হ'ল।
টোটেল মানে টিকেটৰ নামত লকাৰৰ নামত ৱান থাউজেন যাই। যাবয়ে। আৰু আহা যোৱাতো আছে ন? আহা যোৱা যদি তই ভালকে অলপ যদি কনজুচি কৰ তেনেহ'লে পোন্ধৰ
অ ন খোৱা মেলা হলেও
সেইটোয়ে কাৰণ দূৰ জাগা ন ত কম পইচা লৈ গলেও যদি কিবা হৈ যায় বিপদ।
উম তাৰ কেইটাতে কেনেকুৱা কেনেকুৱা ৰাইদজ আছে লাইক মই নাজানো। নাজানো দেখা নাই।
ৰাইটছ ভাল ভালে আছে মানে ৱাটাৰ পাৰ্কৰ এনেতো সেই লাইক পুলৰ যোনবোৰ থাকে ওপৰৰ পৰা শ্লাইড কৰা কিবা কিবি সেইটোৰ বাহিৰে ৰোলাৰ কষ্টাৰ মানে সিমান ডাঙৰ ৰোলাৰ কষ্টাৰ নাই কিন্তু।
অহ
জোন দেখো ৱাটাৰ পাৰ্কত যে থাকে সেইটো নাই। বাকী ঝুললনাাবোৰ আছে অলপ এডভেঞ্চাৰেছ এনেকুৱা।
আহ আৰু তাতে তাতে বোলে লাইক আহ এয়া কি কয় অ অ পানীৰ উ চবেই খেল। তাতে বোলে পানীত খেলাৰ পিছত এটা মানে এৰিয়া থাকে য'ত মানে লাইক অ ডানস ডান্সিং এৰিয়া কৈ নেকি তাতে মানে যে বি যে লগাই কেনে পানী পানীত অ তাতে চবে চুইম চুট পিন্ধি কিনে পুৰা নাচ ভাই তিদি টিদি অ এতিয়া
অ এতিয়া আহিছে।
অ সিহঁতে বোলে তিতি- তিতি নাছে মোৰ এই যে লগজনী যে মানিছা।
অ, ৰুম এটা আছে তো তাত তেনেকুৱা পানী তলেদি লাইক অত তলৰ পাইপে দি পানী আহি থাকে অনবৰত ডিস্কো হয় তাতে।
অ', মই দেখিছো বুঢ়া বুঢ়ী কিটা চবে নাচ থিকে আছে ভাইটিক ঠিকে, ঠিকে উম উম।
যাবি নেকি?
উ'ম তাকে নহ টু থাউজেণ্ড, টু থাউজেণ্ড পাৰি যাব। বাট, লাইক অ মই আ আগলৈকে মোৰ মনটো আছিলে, লাইক একলেণ্ড এদিন না এদিন যাম বাট
দুজন অঁ দুজন মানুহৰ আৰু তহতৰ ফ'ৰ থাউজেণ্ড মান লাগিবই হাতত।
আৰু এতিয়া দিন দিন গৈ আছে। ইমানে মানে ইন্টাৰেষ্টটো কমি গৈ আছে লাইক একলেণ্ড যদ যোৱাৰ একচাইদমেন্টটো দিনে দিনে মানে এই এক্সাইটমেন্টটো কমি গৈ আছে লাইক। একলেণ্ড যাঁবলে চাঁবলে।
উম
অঁ ড্ৰিমলেণ্ডো আছে। এটা শুনিছ ড্ৰিমলেণ্ড।
ড্ৰিমলেণ্ড ময়ো শুনিছো বাট তাতে বোলে একো ভাল একো নাইয়ে, লাইক এই অলপমান এটা পুল আছে। বাকী মানে একো ৰাইটচ এন সেইবো একো নাই বোলে ভাঁল।
অঁ লাইক ময়ো শুনিছো যে বোলে স্ন' থাকে আইচ স্কেটিং কৰিব পাৰে সেনেকুৱা।
আছে নেকি আই স্কেটিং?
নাজানো। লাইক আইচটো আছে। ঠাণ্ডা বোলে লাইক পুৰা বৰফে দি ভৰ্তি। কৰি দিয়ে, লাইক ড্ৰিমলেণ্ডটো এনেকুৱা।
এটো ড্ৰিম ললেণ্ডোহে আছে নেকি সেইস্তুতটো।
নাজানো এইটো এক্সট্ৰাকেওঁ হ'ব পাৰে।
অ, এনে ভিডিঅ' পাইছিলো বাৰু। বাট মই ড্ৰিমলেণ্ড ৰ এটা ভিডিঅ চাইছো। সিমান এটা ভাল মানে সেনেকুৱা নহয় আৰু সেইকাৰণে দামো কম।
উম, মোৰ জান' এ কত যাব ইচ্ছা গৈ আছে চবতকে বেছি এতিয়া? এইয়া একলেণ্ড ড্ৰিমলেণ্ড কোৱাৰ লগ লগে মোৰ ডিজনীলেণ্ডত যাব মন গৈছে।
ক'ত- ঘ'ত?
ডিজনীলেণ্ড। ভাই। ডিজ্নীলেণ্ড দি ফ্ৰিনীত লেণ্ড।
কি প্লেন?
ডিজনীলেণ্ড।
হেল্ল'
হেল্ল'
অঁ
অ ডিজনীলেণ্ড গৈ আছো
আচ্ছা ডিজনীলেণ্ড অহ ৰে কিমান ধুনীয়া সেইটোৰ কাৰণে আগতে আমি বেলেগ কাণ্ট্ৰী যাব লাগিব থাকিব
তাকে আৰু তাতে লাইক চব ডিজনীৰ কেৰেক্টাৰ প্ৰিন্সেছ এন লাইক ভূত স সিহঁতে চবে মানে কষ্টিউম পিন্ধি কিনে তাতে ফুৰি থাকে ভাই এণ্টাৰটেইন কৰে মানুহবোৰক কিমান ধুনীয়া লাগে চাই ভাই
সচা মানে ড্ৰিমবোৰ ইমান সৰুতে যে সেইবোৰ চাওঁ পুৰা মানে বহুত ধুনীয়াৰে মই এণ্ড আই লাইক আ থাই এক্টৰছবোৰক ভ্লগবোৰতো থৈছিলে, সিহঁতেও গৈছিলে
অ আহে মোৰো যাব মন গৈ আছে এতিয়া এ সেইটোক ক'ত আছে নো কি কৈ দিজনী নিলেণ্তৌ আমেৰিকা
কিডনী এটা বেচিব লাগিব
উ
তোৰ টো
ন এটা এনেও প্ৰব্লেম দি আছে এইটো বিষ
অলপ কম দাম অ কম দাম দিব
কিন্তু হৈ যাব ফুৰিবলে
উম দে তে
আহ দে দে
অহ